হেল্ল'? কি খবৰ? কি খবৰ শুনিছা হেল্ল' হেল্ল' হেল্ল' হেল্ল'? কি খবৰ?
এ ভালেই তোমাৰ কোৱা
ভালেই বাৰু মোৰো
খবৰ-পাতি নোহোৱা হৈছিলে যে মাজতে, ক'ত গৈছিলা?
হয় একেদিন ঘূৰিয়ে ফুৰিছো মই
ইমান ঘূৰিছা নে গৰমত
অ গৰম বাৰু এই মানে ধৰা লগৰখিনিৰ লগতে টাউনতে ঘূৰি ফুৰিছোঁ
উম ঠিকে আছে বাৰু।
আহিছো মানে সেইকাৰণে কলে কৰিব নোৱাৰিলো ভাগৰ লাগিছে বহুত
তোমাৰ মায়েও কৈছিল নেকি কৈছে নাই ই তোমাৰ টাউন গৈছে মইছো । অ' মই কৰিছিলোঁ- মই এনেই কৰিছিলোঁ বোলো খবৰ খাতি ক'সুধো বোলো নাইকিয়াকৈ খবৰ খাতি কি হ'ল বা ক'ত গ'ল।
এ টাউনতে লগৰ লগত মানে ঘূৰিব গলো আকৌ সি কলে যে মোৰ পেণ্ট এটা কিনিব আছে সেইকাৰণে মলত সোমালো মলত সোমাই কিনে সি কাপোৰ কানি কিনিলে কিবা কিবি মানে অ সি লৈছে মনাই ল মই চাই দিছো
অ তুমিও ল'ব পাৰিলা হয় এটা
ঘূৰি ঘূৰি ঘূৰি ঘূৰি বাইকত যি ভোক লাগিলে সেইকাৰণে ফাষ্ট ফুড চল এখনতে সোমালো তাতে খালো কিবা কিবি
কিহৰ ফাষ্টফুড
মই বাৰ পৰঠা খালোঁ, চাওমিন খালোঁ, আৰু কল্ড ড্ৰিংক এটা ল'লো।
কেনেকুৱা বৰা পাওটো ভাল বনাইছেনে আৰু চাওমিনটো।
চাওমিনটোও ভালেই বাৰু তুমি খোৱা নাই ফাষ্ট ফুড
খাওঁ শুনা নাই মই তোমাৰ কথা এাৰ কাৰণেহে ফোন কৰিছিলো
কোৱা
মানে ফাষ্টফুডৰ যদি ইষ্টল লগাই দিওঁ তোমাৰো কলেজলে তেনে যোৱা নহয়েই চাগে বাৰু মোৰো তেনেকে যোৱা হোৱা নাই। ত যদি প্ৰব্ তে নাই তেনে ইস্তাত কৰিব পাৰো
পাৰি বাৰু। আগতে আমি কাম এটা কৰিব লাগিব বুইছা
কি কাম
আমি দোকানে দোকানে গৈ কিনে ফাষ্টফুডখিনি খাই কিনে চাব লাগিব, তাতে কি দিয়ে? কেনেকে বনায়? চাটনিটো কিহেৰে বনায় আমি ডিটেয়েইলচবোৰ ল'ব লাগিব।
নোট এখনত লিখি পেলাই
অ' কিন্তু সিহঁতক জনাব নোৱাৰিব, সিহঁতক জনালে সিহঁতে আমাক নক'ব। তেওঁক জালত ফচাব লাগিব যে। অ আপুনি চাট চাটনিটো না বহুত ধুনীয়া বনাইছে। বা বা পকৰাটো বহুত ধুনীয়া বনাইছে কেনেকে বনাইছে ক'ব নেকি?
অ, তেনেকে সুধি-সুধি পাৰিম বাৰু ওলাই ল'বলৈ তুমি খালি নোট কৰি যাবা লিখাটো।
আহ নোট কৰি নগ'লেও ধৰা কপিত বহীত নিলিখিলেও
উম। নহয় নহয়, মানে তোমাৰ মনত মানে দেখিবলে বেছি পাহৰি জানো আৰু য'ত তত যদি আমি যাওঁ। পাহৰি জোহবন'
বুইছো ফোনতে লিখি লম মই।
অ' ফোনতে দেখি ল'বা আৰু তোমাৰ কেনেকুৱা? কল্ড্ৰিং-চল্ড্ৰিং এইবিলাক, এতিয়াতো গৰম ন বহুত?
অ' ফ্ৰিজ এটাও লাগিব, ফ্ৰিজ।
পিছ মানে কিয় কৈছো চোৱা এতিয়াতো তোমাৰ তেনেকে কলেজ, গৰমৰ কাৰণে কোনো নাযায়ো আৰু বহুত পোৱালি, দেখিছাই গৰমত। ত' মানে যেতিয়ালৈকে কলেজটো নাযাওঁ, তেতি এতিয়ালৈকে এটা সৰুসুৰা চাইড এটা হেৰি কৰিব পাৰোঁ ষ্টল এটা লগাই পেলাই নিজৰো এটা ইনকাম আহি থাকিব, কি কোৱা?
হেৰি, কিন্তু জেগাও চাব লাগিব। কেনেকুৱা ধৰা জানা? জানা? অ' কলেজৰ মুখত বাছ ষ্টেণ্ডৰ মুখত, নহ'লে স্কুলৰ মুখত, কিন্তু বেষ্ট কলেজৰ মুখতে হ'ব।
কলেজ মানে কলেজৰ পোৱালি বহুত থাকে ন আৰু তোমাৰ ওলাই কৰি থাকে
অ' ষ্টুডেন্ট বোৰে ধৰা খাবলৈ ভাল পায় আজিকালি বহুত জানাই! মানুহে চিকেন পকৰা বুলি ক'লে কিমান মানে খাওঁ খাওঁ কৰে
মোৰ তোমাৰ চিকেন পকৰা ম'ম' আৰু ঠা, কি কোৱা?
কি মজা লাগিব!
কি কোৱা বে! এইটো আইডিয়া ভাল আছে অতো আমি যে বেছি বেলেগ নালাগে, চিকেন প'ক'ৰা আৰু তোমাৰ মমো বা বাৰ্গাৰ।
বাৰ্গাৰটো অলপ টান হ'ব। এক কাম কৰো ম'ম'টো, চিকেন পকৰাটো। নহ'লে চাওমিনটো টানেই আছে। কিন্তু চাওমিনটো যদি বনোৱা ন লাভ হ'ব কিয় জানা চাওমিনটো লগতে এ ৰোলটোও বনাই দিব পাৰি
অ ঠিক কৈছা
কাৰণ চাওমিনটোৱে ৰোলৰ ভিতৰত মানে ৰুটিটোৰ ভিতৰত ধৰা এনেকে গোল কৰি কিনে পেক কৰি দি দিব পাৰি
তোমাৰ ৰলটো খাই জানো মানুহে বেছি বেছি কোনটো খায় মানে বেছি তোমাৰ কোনটো চেল হয়
এতিয়াতো বেছি চিকেন পকোৰা ম'ম' এই দুটাই চলি আছে
তেনে চিকেন পকাৰা ম'ম'তটো আৰু তোমাৰ
অ পাৰি ঠাণ্ডাতোতো থাকিবই ঠাণ্ডাতোতো ফ্ৰিজতে থৈ দিম এ সৰু ফ্ৰিজ এটা কিনিললে হ'ল বেছি ডাঙৰো নালাগে
পাৰি তেন্তে আৰু তোমাৰ অকণ ভিৰ ভাৰ জেগাত লগাম এতিয়া মানে ইনকামটো বেছি হ'ব
ভিৰ হব
তেনে পাৰি তুমি বনাব জানা নহয়
মই কি কি জানো মই ম'মোটো জানো ম'ম'টো কাৰণ মই আগতে ঘৰত বনাইছো কিন্তু ম'ম' চুপতটো নাজানো
চুপতটো ছাগলী ঠেংদি বনাই নেকি
জানো গম নাপাওঁ ইউটিউবত চাব লাগিব ম'ম'টো পাৰো চিকেন পকৰাটো বেচন দি বনাই বোলা বেচন দি নে ময়দা দি বনাই
ময়দা ময়দা ময়দা আৰু মাংস
অ সেইটো হৈ যাব এইটো আমি ইউটিউবত চাই বনাই দিম চাওমিনটো হল প্ৰব্লেম হব
চাওমিনটো কি তোমাৰ চাওমিনটো প্ৰব্লেম হ'ব বাৰু
ঐ এক কাম কৰো বলা আমি মেগী উলিয়াই দিও বলা চিজ মেগী
অ পাহাৰীয়ান পাহাৰৰ মেগি মানে কেনেকুৱা মেগী বনাম জানা পুৰা স্পাইচি টাইপ
অ ম সেইটো মেগীয়ে হ কি নি মেগীটো ন নাম বেলেগ বেলেগ যেনেকে পাহাৰীয়া মেগী কেনেকা দিম ন
কোৰিয়ান মেগী
কৰিয়ান মেগি ভাল চাইনিজ
অ চাইনিজ মেগী উ তেনেকুৱা ভাল লাগিব
অঁ তোমাৰ আইডিয়া আছে দেই
হেই একদম তোমাৰ পাই শিকিলো ক'বই নালাগে
তাকে যদি এখন ষ্টল খুলিদিও এক ফেমাচ হৈ যাম
অঁ সঁচাকে ফেৰ্মাচ হৈ যাম মানে ভাল মানে এটা ইনকামিঙো আহিব তাৰছত ফেৰ্মাচ তেতিয়া আমাৰ মানে দোকানৰ বহুত মানুহ আহিব আৰু মানে কি কৰিম জানা মেগীটো অকণ স্পাইচি বনাম মানে মানুহে স্পাইচি ভাল পায় ন
উম আৰু চীজ চীজো দি দিম চীজ
অঁ
আৰু পনিৰ দিব পাৰি
পনীৰ নহ'লে মাংস
মাংস অ ভাল হ'ব ন
অ
এক্সট্ৰা মচলা চচলা আনিব লাগিব বাৰু অৰিগেন' চিলি ডেক্স এইবোৰ আনিব লাগিব
হ'ব আৰু পিজ্জাও কিনো কৰিব পাৰি তোমাৰ ফাষ্টফুডত
অভেন ল'ব লাগিব
অভেন ল'ব লাগিব কিন্তু মানে পিজ্জাও বহুত চেল হয় কিন্তু দেই পিজ্জাও কিন্তু মানুহে বহুত খায়
চেল হয় বাৰু
পিজ্জা আৰু কক কলা তেনে পিজ্জা বনাও হা পিজ্জা তাৰপিছত তোমাৰ মেগী চেগী এইবিলাক তাৰপিছত ম'ম' আৰু চিকেন পকৰা আৰু ঠাণ্ডা কক ক'লা
উম অ স্প্ৰাইট মাছ
স্পাইড এই যে কিছুমান জুছ যে তোমাৰ ফল চল কাটি কৰি যে তাতে বনাই যে জুছ চব মিক্স কৰি
অঁ সেইটোও পাৰি ন
সেইটোতো বহুত চেল হয় কি কোৱা
মই কিবা মই ধৰা চিকেন পকা চকা এইবোৰ বনাই দিম উলিয়াই কৰি দিম সিহতক
অঁহ অঁ অঁ পাৰম অঁ তোমাৰ মেচিনটো আনিব লাগিব খালি
তিনটা মেচিন অদাৰে দি দিব লাগিব কি কি জানা প্ৰথম মই ফ্ৰীচটো আনিব লাগিব ছেকেণ্ড মই অভেন নিব লাগিব
ঠিক আছে
নিব লাগিব
ঠিক আছে হৈ যাব তেন্তে তোমাৰ মই ইপিনে বনাম তুমি ইপিনে বনাব তেতিয়া দুই পিনে হৈ যাব আৰু প্ৰথম দিনা দামটো অকন কম ৰাখিম নেকি কি
ফাৰ্ষ্ট দিনা এক কাম কৰিম আমাৰ কাষ্টমাৰ কেনেকে বেছি আনিম চলাব জানা।
কেনেকে
আমি এক মাহত ধৰা দুদিন নহ'লে তিনিদিন অ'ফাৰ দিম যে ফিফটি পাৰ্চেণ্ট ডিছকাউণ্ট বুলি। তেতিয়া তেতিয়া মানুহ ত মানে আহে জানিছা অ। বোলে চবে শুনিব ন অ সিহঁতৰ দোকানত আজি ফিফটি পাৰ্চেণ্ট অফ দিছে তেতিয়া আহিব তাৰ পিছত সিহঁতক ক'ম যে আমি এইটো অকল আজিয়ে নহয় এক মাহত তিনিবাৰ হয় এই তিনটা ডেট দি দিম তিনটা ডেটত মানে সিহঁতে বেছিকে আহিব।
মোৰ ঠিক কৈছাি ব্ৰেইন টো ভাল চলাইছে।
এইবিলাক ভি ভিডিঅ' চাই চাই মানে।
আৰু যেতিয়া মানুহ দেৰি যাব তেতিয়া অকণ দামটো অকণ লাহে। তেতিয়া বঢ়াই দিম
সেইটোয়ে যদি মানুহটো উম মানুহ যেতিয়া বেছি আহিব ল'ব তেতিয়া অকমান দাম। ম বেছি নহয় যতে সিহঁৰ গাটো নালাগে উম এতিয়া এক পিচ মম এক ম'ম'হে আহিছে তম এক বিশিছ চিকেন পকৰ ধৰা দহ টকা। কৰে আমি সেইদিনা তোমাৰ দহ পিছত এ মানে এশ টকাত বাৰ পিছ দি দিম
অ পাৰি আৰু পঞ্চাশটাত তোমাৰ অ সাতটা। টা দিম।
সাতটা দিম এই আঠটা দিলে লছ হ'ব সাতটা নহলে ছটা দি দিম।
অ সাতটা বা ছয়টা পঞ্চাশত আৰু সেইটোৱেই আৰু তোমাৰ অ উম মম' চুপ টো বনাব পাৰিবা চাগে ন তুমি?
ম ম চুপ ইউটিউবত চাব লাগিব আমি চব ইউটিউবত চাই চাই কৰিব লাগিব কাৰণ নতুন ন আমি।
সেইটোৱে বাৰু এ একো নাই পাই যাম বাৰু কোনো কেচ নাই।
ঘৰত অ ঘৰতে অলপ অলপ প্ৰেক্টিচ কৰিবা। হেল্লো
অ হ'ব বাৰু প্ৰেক্টিচ কৰাটো। মই জুচ বনাম বাকী তুমি চাবা মেগী চেগী বনাব পাৰিম জুচ তোমাৰ অ ৱাটাৰমেলন
অ তৰমচটো ৱাটাৰ মেলন। আম আনাৰস
লেচু দিন আৰু তোমাৰ এইটো এইটো ষ্ট্ৰবেৰী।
টো লাগিব।
ষ্ট্ৰবেৰীটো বহুত খায় মানুহে।
তুমি ষ্ট্ৰবেৰী বহুত দাম জানা।
দাম আছে কিন্তু প্ৰফিট হ'ব কাৰণেটো দিব লাগিব ন।
হয় বাৰু অ আৰু এটা আজিকালি মানে বহুত ভাল হৈছে মিল্কশ্বেক।
আ- আমৰ ।
অ' আমৰ মিল্কশ্বেক পাৰি। আকৌ নহ'লে লাচ্চিটো যে
লাচ্চিটো। লাচ্চিটো বাৰু মই খোৱা নাই কিন্তু দেই।
লাচ্চিটো ভাল লাগে গাখীৰেদি বনায়। লাচ্চিটো খাব পাৰি।
তেনে গাখীৰে দিয়ে চাগে?
উম, গাখীৰ দি বনায়।
তেনে ঠিক আছে । আমি এইকেইটা
উম, লিখি থব লাগিব আমি পাৰ এখনত
অ' কাগজত তুমি লিখি লৈ লোৱা । অ' পাহ নাযাবা আৰু কেতিয়া পৰা ষ্টাৰ্ট কৰা মোক
অ' বাৰু। এ প্লেনটো লিক কৰি নিদিবা। বেলেগে গম পালে
নাই - নাই, প্ৰথম আমি দুটাৰ পৰা ষ্টাৰ্ট কৰিম। তাৰপিছত ত বেলেগে গম পালেও কথা নাই । ফাৰ্চ আমি দুটাৰ পৰা ষ্টাৰ্ট কৰি যাম আৰু
পাৰি । প্ৰথমতে আমি দুটা সৰুৰ পৰা ষ্টা কৰিম। সৰুৰ পৰা ষ্টাৰ্ট কৰি - কৰি - কৰি - কৰি এখন ডাঙৰ ৰেষ্টুৰেন্ট খুলি দিম।
মানে মানুহ বেছি হয় মানে, কলেজৰ ওচৰতে।
পাৰি বাৰু। কিন্তু ৰেষ্টুৰেণ্ট খুলিবলৈ অকল আমি দুটাই নহব, আৰু মানুহ লাগিব ।
তেতিয়া মানুহ আনি দিম আৰু । এতিয়া প্ৰথম নিজে সৰুৰ পৰা ষ্টাৰ্ট কৰি লওঁ, কি কোৱা?
পাৰি । তেতিয়া ইনভেষ্ট কৰিবও পইচা লাগিব সৰহকে।
হয় যাব। মিলি যাব । তুমি খালি কৰবা- কেতিয়াৰ পৰা ষ্টাৰ্ট কৰা আৰু কাইলৈ মোক গোটেই লিষ্টখন দিবা। তাৰপিছত ষ্টাৰ্ট কৰিম আৰু আমি।
আহা মাহ পৰা আমি লাগিয়ে দিও কামত ।
হ'ব, অহা মাহৰ পৰা লাগি দিম। তেনে কালি মোক ফোন কৰিবা তুমি । ক'বা। অ' ঠিক আছে দিয়া।
ঠিক আছে - ঠিক আছে । যোৱা তুমি টেষ্ট কৰি আহিবা । কেনেকুৱা টেষ্ট
অ'কে । তুমিও যাবা লাগিব মোৰ লগত । অ'কে দিয়া । বাই - বাই।